অ'।
আহ, লাগছি।
অহ।
কি কৰছা?
আছোঁ ৰ!
অ', ভাত বনালি?
অ', ভাত হ'ল।
কি বনালি?
কি বনালো মানে, কচু বনালো শুকান মাছেদি। দালি বনালো, ৰঙালাও আলু, বুট ভাঁজি, ভাত।
আহ, গুনো স্কুল গেছি?
গেছি ৰ!
অহ ভিন্দৌ,
এ গাড়ীখন বেয়া হৈছি গাড়ীৰ সেই এ হেৰিত দিছে ডিলাৰত।
অ জেঠীমা কামত গেছি নেকি।
উ যোৱা নাই আজি আছে এখনত,
অ কি কৰি আছা এতিয়া।
আছো ৰ এনে কি বনালি তহতে,
মই দালি বনালো ভাত কেৰেলা আলু ভাজিম আৰু তিতা কেৰেলা দালিত দিছো।
কপপালি ভাতকৰেলা। আমাৰো কেইটামান লাগছিল ৰয় মাত্ৰ চিনি আঞ্চি
আমাৰো সেই দুটা লাগছিল মায়ে কালি চিঙি আনি থৈ দিছিল তাকে ভাজি ইতা দালিখিনি হল।
অ' মা কি কৰচি?
মায়ে সেই ভাতকেৰেলা চেলাবা দিছো।
ভাত কেৰেলা ছেলাবা দিছা।
অ
বাবু
উঠাই নাই।
উঠাই নাই।
অ
ত উম বৰষুণ দিবগেইজানি গুণুক লৈ আহিবি স্কুলৰ পৰা।
অহ লৈ আহিম দে।
দুটা বিছত ছুটি দিব।
অহ।
বাইদেউহঁতৰ ঘৰত যাবি নেকি পিছবেলা।
এ বৰষুণ ন আহিলি যাবা পাৰি বৰষুণ আহিলিয়ে আৰু উলাবাই নৰি ৰাস্তা বেয়া হয়।
একো নহয় দিয় ওলাবি ময়ো যাম নহয়।
অহঁ। বৰষুণ আহিলি যাম দে বৰষুণ আহিলি নাযাও আৰু ৰাস্তা বেয়া হয়।
উম, তাৰপিছত
তাৰপিছত আৰু কি আৰু আহিবি তই সোনকালে।
জাম দে।
উম,
কি খালি ৰাতিপুৱা।
খলা চাপৰি পিঠা বনাইছিলো।
হয় নেকি?
অহ লাল চাহেদি সেনকে খালো।
অহ মাছ কামৰ পৰা আহিল।
অ' আহছি ৰ
আমাৰো ভিনদেৰো আহি আছে ৰহ।
উম, বেমাৰেই আছ ৰ মাৰ আৰু পেটৰ বিষ উঠছি আজি।
কিয়া?
নাৰিলছি বোলে।
অ-অ
উম,
ঔষধ খাব দিবি তেই।
ঔষধ ধৰিছি নাৰীত।
অ' উম, ভিনদেওৰে আহি পাইছি ৰহ এইবাৰ। ভাতদি ৰাস্তাৰ পৰা হাল্লা ন পললিহে ৰক্ষা ৰহ
অ' জেঠীমাক কৈ দি।
উম, দেথিমাৰেক কৈছো ৰহ এ ভাত খাব এতিয়া যাবো না আৰু।
অ, আচ্ছা দিবি দে এতিয়া।
আহ।
ৰ হোৱাই নাই দেখোন বোলো।
আমাৰ হৈছি ন।
আহ।
উম। এতিয়া ময়ো ভাত চাত দিম দে আৰু। হা?
বুনুক দেখো ভিনদেও নিবা পাৰে।
ভিন্দেউৰেৰ ডিউটি আছে এতিয়া যাব।
অ',
নহলেতো আনিলেই হয় আৰু।
অ', বাকী জেঠীমাই নামি আহিব না তলৰ ফালে?
যাব।
ক'বাত যাব নে ক'বাত যাব নে কি?
নাযায় ক'তো পিছবেলা এনেই নামি যাব তহঁতৰ তাতে যাব কিজানি।
অ', আহিবা দিবি লুডু খেলবা লাগব না।
অ', দে তাৰপিছত
গধূলিটো পাৰে নহয় লুডু নেখেললি
অ', দে কল পকিল নে নাই পিছে?
নাই কালি পাচ্ছচিহে ক'ত পকব আজিতে।
দে নপকাকে কোমল চাই মোক কেইটামান দিবি চবজি খাবা কাৰণে।
চবজি খাব পাৰা নাইয়ে আঠাকিয়ে হৈছে আৰু ক'ত আৰু
একদম তলৰ কোমল কোমল চাহ কেইটামান পাৰিবি দেই দিবা।
কোমল না খাইয়ে আছে বহুত হেৰি-হেৰি পুৰা পূৰা ৰৈ গৈছ ডাঙৰ ডাঙৰ হৈছ বহুত
আহ অ।
তাতে এক আঞ্জা হ'ব সেনেকুৱা হৈছে।
উম। দে তাৰপিছত টাইমটো চাবি
আহ।
হেৰি আৰু ইফালে তাত দুটা বিছত ছুটি হ'ব তই অলপ সোনকালে যাবি।
অ যাম ৰ।
আনি ভাত চাত খুৱাই ৰেডি কৰি থৈ দিবি তাৰ পিছত মই যাম।
দুটা দশ মানত লৈ যাম ৰ মই
যাবি মই চাৰে তিনটা মান বজাতে নামি যাম বৰষুণ আহিব পাৰে সোনকালে লৈ যাম।
আহ সোনকালে আহিবি।
উম। এ হেৰি মা কি মেডিকেল গেছিল নেকি?
যাৱা নাই যাম বুলি ভাবছিল কিন্তু নাই লাগে বতৰ। তটো বেয়া কাৰণে
লাগে।
নেগেলাকে
লালি পাতা বনুৱানা আজি
নাই জালি পতাহ বনোৱা নাই
আমি শুকান মাছ দি কেনে কচু বনাইছো ৰ ভেনদৰেতো নৰে কাবা কাহ হৈ আছে। বেমাৰী মানুহ। খাব বোলে তথাপিতো দৰকাৰ হলে ৰাতি কাঢ়ি থাকি দিম তথাপিতো খাম
ইচ্ছা কৰা বস্তু দিবা লাগে।
অ ' ইচ্ছা কৰা বস্তুতও খাবা দিবা লাগে।
হা।
ইচ্ছা কৰা বস্তুতটো খাবা দিবা লাগে বোলো
উম, তঁতৰ হল নে কি এতিয়া ভাত।
ভাত খিনি আৰু দালি খিনি হৈছে, বাকী আৰু ভাজা খিনি আছে বনাবা।
অ 'সোনকালে কৰ সি আহি আৰু ভোক লাগিব।
অ হ'ব ৰ দালি ভাত হ'লেই আৰু ভাজা খেনী হ'লেই হ'ল।
উ আউটড্ৰেছ পিন্ধি যাব খুজছিল আজি স্কুলত স্কুলত বলে আউটড্ৰেছ পিন্ধি যাব পাৰি বুলি কৈছী, সেইকাৰণে আউটড্ৰেছ পিন্ধি যাবা খুজিছিল আজি।
গৈছি নে কি আউটড্ৰেছ।
যোৱা নাই বতৰ ভালে আছে। ৰ'দ দিলি কেতিয়াবা আউটড্ৰেছত যোৱাতটো বেলেগ কথা এতিয়া আৰু বতৰত ঠাণ্ডা, আৰু এতিয়া ক'ত আৰু আউটড্ৰেছত পঠাম।
আহ নালগে পঠাবা
লাগে নেকি সেহে ধটো ফিলিংছে নাই বৌ
নালগে আৰু ড্ৰেছত দিবা স্কুল ড্ৰেছ দি পঠালি হাল যাৰ।
স্কুল ড্ৰেছতে পঠাইছো জপাৰ পিন্ধে দিয়া নাই খালি এ হেৰি পিন্ধি গছে কপ।
অ' ঠিকে আছে দে অ সেই ৰ'দ এতিয়া ৰ'দ চ'দ নাই কাৰণে ড্ৰেছযোৰ বদলাই দিছি।
অ' নহয় চৰকাৰে দিছে সেইটো ইনে চৰকাৰে বদলাই দিয়াৰ কাৰণে এতিয়া বতৰটো ঠাণ্ডা, আৰু গৰমৰ বন্ধতো বতৰ ঠাণ্ডাই থাকিব, যেতিয়া আৰু স্কুল খুলব তেতিয়া ৰ'দ দিব।
অ '
নিয়মে সেইটো উম দে ক আৰু।
উম।
হেল্ল।
অহ।
দে কৈ থাক।
কাহে উদছি ৰ।
ঔষধ খা নাই?
উদছি এই মাত্ৰ কাহটো।
কালিও কাহি আছা দেখোন।
অ এই ফেনৰ তলত থাক কো না সেইকাৰণে কাহটো উঠে। ফেনৰ তলত ধুই থাকিলে আগেই ধৰে,
অ মোৰ কথা পাতা মচোন দেখা পাই কিনে ভাহি আছে ৰ,
অ
জেঠিমাৰৰে ভেন্দৌৰে,
হুম,
সেইকাৰণে কোনো নোহোৱাত ফোন কৰবা লাগে।
আহ, ছাকলি একো নহয় দে অ অ,
উম বেমাৰি।
বেমাৰী ঔষাধ খাবা দিবি।
ঔষধ খাব নোৱাৰ আজি কচু খাব না।
উম বেছিকেহে হ'ব ভাত খালি খা,
উম,
ক কচু খালে।
দে মানে ময়ো আৰু লাহে লাহে ভাত দিম দে আৰু
অ, আমিও ৰা গুণুক ৰখি নাথা খু খাই লৈ পেলাই আনবা যাম তাক
হা
গুনুক গুলুক খাই লৈ আনিবা যাম ৰ
কিয় খাই লৈ যা সি অকলে খাব নেকি
অ আমি ইমান টাইম ৰখি থিকিবা নৰো না ভোক লাগে খাই লৈ তাক আনবা যাম আৰু সি টো টিফিন খাবয়ে স্কুলত
সি আহিয়ে পাব দেখোন তহঁতৰ ভাত হোৱাক লকি সি আহি সিয়ে পাব দেখোন
এটা বাজিছিহে ক'ত আহি পাব দেৰি আছে আমাৰ ভাল হ'বয়ে এতিয়া হলে
দুটা বজাত ছুটি দিলে হয় আৰু দুটা বিচৰ লগিবা
অ অ আহ গৈছে সোনকালে ছুটি দিবা লাগে অলপ
উম
কেইটা বাজিল এতিয়া? দে তে ৰাখো দে
হা দে দে হব দে।